অ কি লৈছিলে? শুনিছো।
অহ শুনিছো।
হেল্ল'।
ফোন টো ৰিচিভ কৰিলা বোলো।
অ কৰিলো অ এই, অ পাৰ্চেল আহিছিলে।
অ।
শুনিছা।
আচ্ছা।
এ তোমাৰ ফুলৰ গুটি কেইটামান দি থোৱা আছিলে। কাৰ।
অ কি ফুলৰ, মোৰ
তোমাৰ হেৰি এই যে, নাই হোৱা কিয়?
নহয় মানে এই ল'ৰা আছে মোৰ মানুহৰ লগত থাকি থাকি, মই বোলো মাতটো চেঞ চে হৈছে নেকি।
নাই নাই সলনি হোৱা নাই।
তোমাৰ মই এই বেলি ফুলৰ পুলি, অ কি গুটি আনিছিলো।
অ বেলি ফুল।
অ তাকে জানো এতিয়া গজেনে নগজে।
ৰুই চাবা চোন।
এতিয়া, অ অনাৰ পিছত ওচৰৰ ভণ্টি এজনীয়ে কৈছে মাজতে মইয়ও আনিছিলো। মই ৰুলো নহল বুলি কৈছে।
গজিলে আমাকো দিবাচোন।
গজিলে দিম এতিয়া তোমাক গজেনে নগজে তোমাৰ আঢ়ৈশ টকা লৈছো ও।
তাকে পুলিকে নানিলা কিয়?
পুলি বেলি ফুলৰ পুলি ইয়াত নাপায় নহয় আমাৰ এইফালে।
নহয় আজিকালি ফ্লিপকাৰ্টত যে পুলিও পাইতো।
পুলি পায়।
অহ, ফ্লিপকাৰ্টত আজিকালি যে ফু ফুল-চুলৰ পুলিও আনিব পাৰি ফুল ফল-মূলৰ।
অহ মই গম নাপাওঁ আজিহে গম পাইছো অহ
উম
তাপা মায়ে কেক বনাই আছে ন।
অহ মায়ে
অহ মায়ে কেক বনাই মাজতে বন্ধ কৰি দিছিল যে কিয়
এ মাৰ টাইম নোহোৱা হৈছিলে
অহ
এতিয়া বনাই আছে আৰু
অহ অহ অহ অ ওহ
তোমালোকৰ মাৰ গা চা চব ভাল আছে নে
মা ভাল তাৰমানে তোমাৰ এনেকুৱা তোমাৰ ৰাতি শুব মন নকৰে অও
অহ
এই যোৱা ৰাতি তোমাৰ ৰাতিপুৱা চাৰিটা বজাত শুইছে। টোপনি নাযায় বোলে টোপনি নধৰে।
আৰু সেই টেবলেট টো খুৱাৰ পিছত
টেবলেটো এতিয়া নাখায় উম তোমাৰ তুমিতো মেডিকেল লাইন মানুহ
উম
তুমিতো জানিবা তোমাক কি অ তোমাৰ তেনেকে শ্লিপিং টেবলেট চেবলেট ডক্তৰক দেখুৱাই খোৱাব মিলিব
এ শ্লিপিং টেবলেট পতকে নোখোৱা ক শ্লিপিং টেবলেট খোৱালে ন মানুহৰ মানে কথাবিলাক পাহৰিব লয়
অহ
পিছত মানে এনেকুৱা ডিমনিচিয়া টাইপৰ হৈ যাব য'ত কথাবিলাক পাহৰি থাকিব এই কিছুমান যে অহ বুঢ়া মানুহৰ হয় ন তাৰমানে কথাবিলাক যে চব পাহৰি থাকে যে তোলোকৰ মায়ে তেনেকুৱা হৈ যাব শ্লিপিং টেবলেটে বেছি খাই থাকিলে
অহ
তাৰ মানে কথা পাহৰাই দিয়ে
মানুহজনে শুবলে মন নকৰে যে
এনেই এনেকুৱা গল তাৰমানে কিয় নোশুয়ে কথাটো সুধিছিলা টোপনি নধৰে নে কি
অ টোপনি নলকে বুল
তোমালোকৰ মায়ে বহুত চাহ খায় নি
উম
চাহ তো বন্ধ কৰি দেচোন
অ
চাহত বহুত বেছি কেফেইন থাকে সেইটোৱেও মানুহৰ টোপনি নাইকিয়া কৰে
অঁ
চাহ খোৱাতো খাব নিদিবা চোন ৰাতি ৰাতি
হম
ৰাতি মাক একাপ মানে যেতিয়াই সন্ধিয়া হব পাৰিলে দিনতো জানা নে তোমাৰ মাৰ চাহ খোৱাটো নহলে বন্ধই কৰি দিয়া কোৱা আৰু যেনে তেনে চাহ আৰু চাহ কফি এটাও নহয় কিন্তু কফিত আৰু বেছি থাকে
উম
সেই কাৰণে যে মানুহে যে কিবা কাম কৰি থাকোতে যে চাহ কফি যে খাই থাকে থাকে সেইকাৰণেহে কাৰণ চাহ কফিয়ে মানুহৰ টোপনি নধৰে কেফেনৰ কাৰণে এইটো খাবলে হাক দিবা আৰু তোমালোকৰ ঘৰততো বহুত চলে হবলা চাহ
তাকেচ আমউ বহুত খাই
সেইকাৰণে হৈছে
এৰিবও পাৰিব নাই আকৌ
বাকী তো মানে তোমাৰ এটা অভ্যাস হয় উম নহয় এটা অভ্যাসলে পৰিৱৰ্তন হৈ গল যে এনেকুৱা
তাৰমানে দিনত এক একাপ খাব ক'বা তাতকে বেছি নেখাব শাক দিবা আৰু বেয়া জানা নাই বেছিকে চাহ কফি খাই থকাটো
অ
আমাৰ ঘৰততো মাত্ৰ একাপেই খাই চবে নহবা সন্ধিয়া একাপ খাই কেতিয়াবা দুকাপ নহবা কেতিয়াবা একাপ এই গোটেই দিনটোত
উম
তাকেহে
আমাৰ চাগে এই চাহটোৰ কাৰণেই মাৰ দিগদাৰ হয়
অ চাহটো কাৰণেই এইটো
সেইকাৰণে ফেমিলিত মেডিকেল লাইনৰ মানুহ থাকিব লাগে উম তেতিয়া বহুত কথা জা জান জানিব পাৰে
নহয় মই কথাটো খিয়াল কৰা নাছিলো আজি পটকে ভাবিলো তোমোলোকৰ মাইটো চাহ বহুত খায় মই আগতেই কব পাৰিলো হেঁতেন মই মানে কথাটো পাহৰি থাকো যে চাহৰ কাৰণে হৈছে সেইটো কথা
উ উম
মাক কবাচোন মই কৈছো বুলি চাহ খাবলে শাক দিছো বুলি
হ'ব
অঁ অ। তোমালোকৰ এতিয়া কিহ কিহৰ পদ পোৱা হলে অঁহ।
কি খাব লৈছিলো মনত আছে নে।
অঁ অঁ আছে ৰাতি ৰাতি পঢ়িবৰ কাৰণে।
অঁ।
উম।
মানে তেতিয়া মোৰ বহুত দিনত টোপনিও নধৰা হৈছিলে।
এ অঁ।
আৰু মানে মেইন কথাটো এই টোপনিটো যদি নধৰে মানুহক পগলা কৰাই দিয়ে ন।
সেইটোৱেটো।
এদিয়া মোৰ লগৰ এটা মাজতে।
উম।
সি মানে এনেকুৱা হ'ল তোমাৰ কেদিনমান সীত চাকৰি কৰে। তাৰমানে চাকৰি নহয় আৰু দাদা এজনৰ লগত থাকি সি টেলিকম পাহ লগত কৰে মানে পাহৰ কোম্পানীৰ এনেকুৱা সি মানে দাদাটো ঘৰলে গুচি গ'ল সি অকলে চাব লাগে। ধুমুহা বতাহ আহি আছিলো এগেদিন।
অঁ।
সি মানে লাটতে এসপ্তাহ মান নুখুলেই অঁ। এঘুমতিও নামাৰিলে সি থাবাত একদম পগলা নিচিনা এজনয় এতিয়ালেকে তাৰ সি পগলা হয়তো ধংটো নগ'লেই।
উম'।
মানুহ দেখে কিবা দেখে, তাৰমানে এইয়া এইবিলাক হেলচিলেচন
অঁ, উম' হে লেচেন লেচেন সি চাগে- অ' তানে অডিটৰিয়াম মিউজেল চাগে দুইটাই হয়। মানে তাই আৰু চাগে ফেমিলিৰ হিষ্ট্ৰীও থাকিব পাৰে। আগতে তাৰ পৰিয়াল অঁ' আগতে তাৰ পৰিয়ালৰ কোনোবা তেনকা হ'বও পাৰে।
অঁ' তাত দেউতাক তেনেকুৱা, তাৰ খু়ৰাকৰ বায়েক এজনী তেনেকুৱা।
বা তেইত তেনেকুৱা টাইম তেনেকুৱা হেৰিয়ত যে- যদি মানে ফেমিলি হিষ্ট্ৰী থাকে তেনেহলে মানুহ বেছি চান্স থাকে মানে। অকমান কথাতেই ভূ'বলে।
অঁ'
এইট মেণ্টেল প্ৰব্লেমটো মানে এইটো হেৰিয়েদি বহুত আহে।
উম'।
ফেমিলি হিষ্ট্ৰ্ৰী লয়।
তাৰমানে সেইটোৱেই তোমাৰ যেনেকে মানুহ বিলাকৰ ফেমিলিত তোমা কাবা যদি পৰিয়ালত কাবাৰ যদি তোমাৰ হেৰি আছে, চুগাৰ আছে।
অঁ অ তেতিয়া চুগাৰ হোৱা বহুত চান্স থাকে নাইনটি পাৰ্চেন্ট চান্স থাকে তেজ- তা সেইটো প্ৰেচাৰ চুগাৰ তাৰ পিছত এই এই যে কেন্সাৰ
উম আৰু সৰু সুৰা বস্তু কিছুমান তোমাৰ কিছুমানৰ তোমাৰ নখৰ হেৰি থাকে, ছালৰ প্ৰব্লেম থাকে, চুলি সৰে এইবিলাক তোমাৰ পৰিয়ালৰ মানুহ বিলাকৰ থাকিলেহে ছোৱালী বিলাকত
এতিয়া আমাৰ মাৰো অলপ এলাৰ্জি টাইপ আছে, আমাৰ মাৰ যেনিবা চৰ্দি লাগে। কিন্তু মোৰো বহুত বেছি এলাৰ্জি আছে, মোৰ বহুত ব- স্তু পাই আছে এতিয়া এলাৰ্জী।
অ'।
আৰু মোৰ হাতত এইকেইদিন কি হৈছে জানো। হেল্ল', মোৰ হাতখন এইকেইদিন কি হৈছে জানো গোটেই ৰঙা পৰি পৰি ফুলি ফুলি আছে মোৰ হাতকেইখন
তুমি পাৰিলে চেনিটাইজাৰ এটাও লৈ থবাচোন।
এ হাত গিতা দাইৰেক্ট দিঘল দিঘলকে।
গম পাইছো নহয় তোমাৰ হাত তোৱেদিহে বস্তু চুই থকা হয় ন।
উম
হাতটো চেনিটাইজ
না এইকেইদিন ভাল নোহোৱা হৈছে মোৰ।
ভাল নোহোৱা হৈছে।
উম খজুৱাই আছে গৰমৰ কাৰণে নে পানীৰ কাৰণে মই ধৰিব পৰা নাই। পানী কাৰণেও হ'ব পাৰে জানা।
কিবা বেলেগ কাৰণেও হ'ব পাৰে, তুমি মানে কিয়নো মেডিকেল লাইনৰ মানুহ যি টি চুই থাকিব লাগে, সেইফালৰ পৰাও কিবা ঘপককে লাগি যাব পাৰে ঔষধ চৌষধ।
হয়নে নহয়?
নাই এতিয়া বাৰু অলপ দিন ঔষধ চৌষধ চোৱা নাই, কাৰণ আমি হস্পিতেল যোৱা নাই ন।
উম
তেনে প্ৰথম মোৰ সোঁ হাততে হৈ আছিলে হা
উম উম
পিছে এতিয়া মোৰ বাওঁ হাততে সেইটো হৈছে
অ
হ'ব দিয়া